অ ক।
কি কৰিছা?
মই এনেই শুই আছো তই।
এ ঘৰতে আছোঁ।
অ' কি কৰিছা?
এ-এ' ঘৰত কাম কৰিছিলো তাৰপিছত গা- পা ধুই। চাহ-তাহ খালা নেকি?
চাহ-তাহ খালো, চাহ-তাহ খালো।
অঁ', -অঁ',।
তই এতিয়া এটা কাম কৰ চোন তই একদম কাহিনী এটা শুনা চোন।
উম।
কাহিনী এটা শুনা, কাহিনী মানে ভাল এটা মানে কাহিনী মানে তোৰ- তহঁতৰ ঘৰৰ কাৰোবাৰ লগত হৈ যোৱা বা- তোৰ লগত হৈ যোৱা তোৰ লাইফৰ লগত হৈ যোৱা তেনেকুৱা কাহিনী এটা শুনাচোন। অলপ ঘৰৰ।
এই তোমাৰ এতিয়া মই নাই, মই নিজৰ হেৰিয়কে কৈছোঁ।
উম।
এ' তোমাৰ আগতে ফিল্ডলৈ গৈছিলো তোমাৰ সেই- এ' আজি- এইবছৰৰ মানে ন মাহ, আঠ, ন মাহৰ পিছত আগত আৰু ঠাণ্ডা দিনত- ৰেগুলাৰ গৈছিলো ৰাতিপুৱা-ৰাতিপুৱা। তেতিয়া কেনেকুৱা- গৈ থাকো আৰু। অ-অকলে-অকলে পথাই-পথাই- আমাৰ মানে পথাৰ দি গ'লে চমু নহয়।
অহ।
হাফ পেণ্ট পিন্ধি যাওঁ তাৰপিছত জোতাযোৰ পিন্ধি যাওঁ তা'ত জেকেট এটা পিন্ধি যাওঁ। পুৰা কুঁৱলী হৈ -কুঁৱলী হৈ থাকে ন' গোটেই বগা হৈ থাকে।
অঁহ'।
আহোতেও কেতিয়াবা বগা হৈ থাকে, তাত কেতিয়াবা ৰ'দ দিয়ে বাওঁ।
অ'।
সেইপিনে দৌৰি মেলি এক্সাৰচাইজ কৰি তোমাৰ- তা'তে ৰাতিপুৱা ফিল্ডত সেইখিনি চব যায় নহয় দেউৰী ল'ৰা-ছোৱালীবিলাকো।
অহ'।
অঁ', সিহঁতৰ লগত দৌৰিবলৈ ভাল সেতে- টানি দিলে ঘপকে পিছে-পিছে দৌৰিব পাৰিব। তেনেকৈ তোমাৰ দৌৰিব পৰা এটাৰ লগত হ'ব লাগে ভাল নিজৰ। হাৰ লগত
অহ', -অহ',।
টানিব পাৰিবি।
অহ'।
তেতিয়া তেনেকে ৰাতিপুৱা যা অহ', দৌৰি ভাল লাগে। তাৰপিছত আবেলিও- তেতিয়া ৰেগুলাৰ আ' ম, তোমাৰ দুই টাইম গৈছিলোঁ। আ', ৰাতিপুৱা
তেতিয়া কিবা আছিল আ'
অহ'।
এতিয়া তেতিয়াত কৈ অলপ কমিছে বাৰু ৱেইটটো। এতিয়াও- এতিয়া ফিল্ডলে তোমাৰ গৈ থাকোঁ, এতিয়া ফিল্ডলে গৈয়ে থাকোঁ।
অহ', -অঁহ',।
উম, তোমাৰ ৱেইট কিমান আছে?
মোৰ, মই ছিক্সটি ঘৰলেহে আহিলোঁ নেকি। ছিক্সটি নাইন, এইটমান আছোঁ।
অহ, মোৰ তোমাৰ আজি- দুসপ্তাহ-তিনিসপ্তাহ মানৰ আগত দেখোন চেভেন্টি আছিলে। এইট্টি ছিক্সৰ পৰা ছেভেন্টি পালেহি। কি ন এই দুশপটামানৰ আগত জোখত নাই। এতিয়া ছিক্সটি নাইনমান পাইছেহি চাগে। এই এসপ, দুসপ্তাহ মানে ধৰিছোঁ।
অহ।
আৰু তোমাৰ এমাহৰ ধৰিলে ছিক্সি ফাইভ- ছিক্সটি ফ'ৰ তেনেকুৱা কেনে গুচি আহিব।
তই এতিয়া মেইন একোকৰিবনেলা গগ ততমানে। তই এতিয়া- তই নিজৰ গাৰ ফেত্ছটো কমা। তই, মই তোক সদায় কৈ আছোঁ যে তই- ৰাতিপুৱা দৌৰ পাঁচ কিলোমিটাৰ। আবেলি দৌৰ, অকণ তই লাহে লাহে দৈ- থেল পাবা বোলোঁ শ্ল' শ্ল' কৈ। যিমান পাৰা তুমি নিজৰ ঘামটো উলিয়াবলে চা।
উম, মই কাইলৈ ৰেইনকোটটো লৈ যাবই লাগিব।
কিলোমিটাৰ দৌৰ। যিমান পাৰোঁ অকল ম', এটা কথাই ভাবি ল' মোৰ পাঁচ- কিলোমিটাৰ মাৰিব লাগে। মুঠতে লাহে লাহে মাৰোঁ, স্পীডত মাৰোঁ, তোমাৰ কথা।
ত' মুঠতে কমপ্লিটকে মাৰিবি কিন্তু পাঁচ বাৰ মাৰ। অকল পাঁচ কিলোমিটাৰে মাৰি থাক।
তাকে মোক কাইলৈৰ পৰা ৰেইনকোটটো লগত লৈ যাবই লাগিব। যিমানে ঘাম ওলায় সিমানে ভাল, ন।
পুৰা ঘামটো উলিয়া মানে। যিমান পাৰওঁ সিমান ঘাম উলিয়া। তোৰ লাষ্টৰ একমাহ পাঁচ তিনমাহ পাঁচ- পাঁচটা পাঁচটা ধৰি থাক নাই একেলা শুকাই যাবিগা সিতে খাদ্যতো খাবি খাদ্যটো যেনেবা তই, খাদ্যটো ফিফটি পাৰ্চেণ্ট খালি। উম।
বা তাৰ আগত-
অহ। অহ, মানে যিমান পাৰোঁ, তোমাক কৈছে- তোমাৰ ' বডিৰ যিমান ঘামটো উলিয়াবি, যিমানে উলিয়াবি সিমানে ভাল। যিমানে উলিয়াবি সিমানে ভাল। পুৰা একদম, গাটো মানে একদম পুৰা কষ্ট দে মানে। বডীটো পুৰা- কষ্ট দে। বডীটোৱে কষ্ট নিবিচাৰে তোমাক বিচাৰে। ত', দৌৰিবই লাগিব আৰু তুমি দে। দৌৰি থাক। পাঁচ কিলোমিটাৰ, ৰাতিপুৱা পাঁচ মিনিটাৰমান ৰা, ৰাত। লাগেই পাঁচ মিনিটাৰমান। শুকাই যাবি ভাই। শুকাই মানে একে শু' বেয়াকে-
আবেলি যোনদিনাহে যাওঁ, সেইদিনাখন টাইমিং লগাই টানোঁ। নাই তোমাৰ এ ৰাতিপুৱা যোনদিনাই যাওঁ মই, টাইমিং লগাই টানোঁ, চাৰিটাকে। ষোল্লশ মিটাৰ। অহ, টাইমিং লগাই। তোমাৰ ষোল্লশ মিটাৰ কিমান মিনিটত আহিছে? এইটো ছয়ত আনিব নেলাগিব জানোঁ?
নয় পাঁচচল্লিশ পাঁচ। পঁয়ত্ৰি পাচ পঞ্চলিশ পাঁচল্লিশ মাৰি মাৰিছো
অঁ
অ সাত চল্লিছো লাগিছিলে ছয় মিনিটতো মাৰি পছো মই এনেই নাজালি ছয় ছয় দহ চাৰিছত ত ম আহিছো
অ সোমালে পাঁচ চল্লিছ লৈ আনিব লাগিব নেকি তেতিয়াহ কোৱালিফাই হ'ব
কেৱাট
এ ন ষোল্লশ মিটাৰ আমাৰতো বুটিশয়ই হ'ব ষোল্লশ মিটাৰটোৰ কথা কৈছো
ষোল্লশ মিটাৰ কোৱালিফাই সাত মিনিট মান দিয়ে স আঠ মিনিট নিদি আঠ মিনিটত কোৱালিফাই হ'ল
অ আঠ ইমাহ হ'লো নিদিয়ে আৰু হলো এক্সিলেণ্টটো তোমাৰ পাঁচ কিমান নেকি
চাৰে পাঁচ চাৰে পাঁচ পাঁচ ত্ৰিশত যদি মাৰিব পাৰ পাঁচ ত্ৰিশ পাঁচ ত্ৰিশত মাৰিব পাৰিলে তই এক্সিডেণ্ট হৈ যাবি মানে বিচাৰ তাত বিছ পাবি
অঁ
তাৰপিছত ছয় মিনিটত সোমালে বোলে তোৰ ওঠৰ সোতৰ মান দিয়ে
অ সিমান মান আহিব অ তাৰপিছত লং জাম কিমান গৈ আছে তোমাৰ
লং জাপটো লোৱা জপিয়াব নোৱাৰা হৈ থাকিলোঁ কেলা একেবাৰে নোৱাৰা হৈ থাকিলোঁ এক্সিলেন্ত নোযোৱাই হ'ল কিবা এটা হ'ল
উম আমাৰ সেইখিনি ট্ৰেকটোও সেইখিনি সলাব সলাব লাগিব সেইকাৰণ যেখন জেগাকন ইমান ভাল নহয় আৰু বালিও পেলাব লাগিব বালিটো পুৰা হেৰি টান হৈ গৈছে
সেই মন ভাল
উম
ভাল দেখা নাই ইমান বাৰ ভালো নালাগে নহয়
উম ভৰিত মা ঘট পৰিলে ঘটককে মাৰে নহ আঁঠৌ সেই বিষ হৈ জানো মই এইখিনে
অ
এই এবাৰ মাজতে মোৰ সেই ভৰিটোত অলপ দুখ পাই গৈছো তেনে ব লং জাম মাৰুতে আঠুৰ্টোগুইটে মই ৰাতি শুৱাই ৰাতিটো এনেকুৱা বিষাই শুব নোৱাৰো ভালকে
এ
উম হম একদম পুৰা কাটিবতে বিখাই
তাকে মইতো তেনেকুৱাই
অঁ এতিয়া ভাত কিহেৰে বনাইছে ঘত
অটো ৰঙালাও ভাজি জাতিলাও কোমোৱা বেঙেনা ভেন্দি জলকীয়া আলু পিয়াজ
উম তেনেকেই ভাল গৰম দিনত
চব তামি তিতা কেৰেলা পৰা ধৰি ভাত কেৰেলা একাওন সকলোবোৰ আও
উম আৰু এই গৰম দিনত ভাত খালে মন নযায় পানীতটো খাই থাকিলে পানীয়ে পেট বহি থাকে
অ সো অটমেটিক ভৰিয়ে থাকে
উম পানী খালে পেট
নে ভকচোন বাব পাৰিলে ভাল আৰু
উম তাৰপিছত এই বয়ত্ৰিশশ মিটাৰটো কিমান উম তাৰপিছতোমাৰ বয়ত্ৰিশ মিটাৰটো কিমান মিনিটত আনিব লাগে সেইটো
বত্ৰিশ মিটাৰ যদি তই পুৰা দহত মাৰি দিব প দচত মাৰিলে বি পাবি
উম।
দশ মিনিটৰ নাইিব লাগিব দশ প
সেইটো এঘাৰ কিমানত আছিলে এঘাৰ চল্লিশ নেকি?
ত দছত নাৰিব লাগিব তই দহত এক বিসিত বি বিছ পাব আৰু তাৰপিছতো ভিতৰত লাগিলে তোৰ ঊনৈশ ম ঊনৈশ সোতৰ ওঠৰ মান দিব ঊনৈশ
অ' তেনেকুৱা ভিতৰে আহিব তেনেকুৱা উ
অ' সেইটো মাৰি বোলে বহুত লাগিব নহয় লৰাক কৈছে
বহুত লাগিব টানো টানি একদম ভৰি বিষাই যাব। কিমান জোৰ লাগিব বাৰ
মোৰ প্ৰেক্টিচ কৰিব লাগিব সেইটো টানিবলৈ হলে তে দৰ আনিবলৈ হলে, দহত আনিবলে হলে বহুত
এই দহতটো অনাতো অসম্ভৱ বাৰু, আনিব নোৱাৰি।
কিমান পাৰিবা?
এ ত য মানে এনেকে অসম্ভৱ হব দহত আজিলৈকে আচাম পুলিচৰ যিমান ইন্টাৰভিউ হৈছে আজিলৈকে নাইয়েই চাৰে দশত মই ৰেকৰ্ড আছে ছয় ছয় দহ ছয়ত্ৰিশত মই ৰেকৰ্ড আছে
অ' তছত কোনোও নোৱয় ইমান ইমান হেৰিৰিব নোৱাৰে হয়তো ঘূৰাও নিচিনা দৌৰিব লাগিব পুৰা
উ
উম
আ
উম তাৰ ৰাতিপুৱা কেইটা বজাৰ আহিব
উ টাইমতো এতিয়া ধৰিব নোৱাৰিম ম চাৰিটা বজাতো যাওঁ মই গলে পাঁচটা বজাতো গুছি যাওঁ
উম। এই লাইনটোত এই পুঁৱালী তোমাৰ অন হেল্ল' অ' সেইটো ৰ'দত পৰিব নে ঠাণ্ডাই তোমাৰ ৰ'দতে পৰিব ন দিনত? সেইকাৰণে ৰ' ৰত প্ৰেক্টিছ কৰি থাকিব লাগে ৰাতিুৱা টাইমটো এই ফিল ফিল্ডখন ওচৰলে ভাল
ভাল ভাল।
মাৰ আৰু তোমাৰ
ভাল
কষ্ট কৰিছ উম
একদম মজা, কষ্টটো যিমান কৰিবি সিমান দি
আজিকালি যুগত কষ্ট কৰিলেহে কিবা এটা পায় কষ্ট নকৰিলে কি পায় ন। যোগানে চল ন যোগান
সেই কাৰণে উম
চব নিজৰ কাৰণে
উম মলবাৰ ৰাতিপুৱা এইকেইদিন তাকে আৰু ৰাতিপুৱা এইকেইদিন মই নাযাওঁ, আৰু এসপ্তাহ মান। তাৰপিছত ৰাতিপুৱা আবেলিত, আবেলি যামেই, ৰাতিপুৱা তোমাৰ আৰু এসপ্তাহ পিছত এস পুৰা গৈ থাক ৰেগুলাৰ যাম ৰাতিপুৱা। অ', তেনেকে দৈ আহি অলপ ইমান কাম কৰিলে ঘৰত মন ন যায়। উম।
কামটো কৰিলে